হেল্ল'।
অ', শুনি পাইছা?
হেল্ল', অ', শুনি পাইছোঁ পাইছোঁ, আজি ইমান দিনৰ মূৰত।
অ', তাকেই ভাবিলো তোমাৰ খবৰ এটা লওঁ, অ', শুনি পাইছানে?
অ', তাক কেই, অ', পাইছো পাইছো।
অ' মই এনেই আছিলোঁ, মই ভাবিলোঁ তোমাক এবাৰ কল কৰি চাওঁ।
অ', কি বিষয়ত কথা পাতিব কল কৰিলা?
এই মই যি মানে আমাৰ, আ বিদ্যালয়ৰ বিষয়ে কথা পাতিবলে কল কৰিলো।
বা বহুত ভাল টপিক দেই, বিদ্যালয় জীৱনৰ আটাইতকৈ সুন্দৰ পৰ্যায়বোৰৰ এটা এটা অংশ, নহয় জানো?
হয় হয়, বিদ্যালয়ত আমি কেৱল পঢ়া লিখা নি-নিশিকো। জীৱনৰ বহুত কথা শিকো।
তুমি বিদ্যালয় দিনবোৰ, মনত পৰে নে তোমাৰ?
নিশ্চয় মনত পৰে, বন্ধুবোৰৰ লগত কটোৱা সময় এতিয়াও মনত আছে, তোমাৰ?
একদম একদম, মোৰো মোৰো। সেই বিদ্যয়ালয়ৰ ইউনিফৰ্ম পিন্ধি, প্ৰতিদিন স্কুল যোৱাটো। বহুত ভাল লাগিছিল দেই।
উম, তোমাৰ প্ৰিয় চাবজেক্ট কি আছে?
মোৰ ইংৰাজী আৰু অ', ইতিহাস ভাল লাগিছিল, তোমাৰ?
অ', মোৰ তোমাৰ অংক আৰু জঅ'গ্ৰাফী ভাল লিখিছিল।
অ', তোমাৰ প্ৰিয় শিক্ষক কোন আছিলে? আছিলে নে তোমাৰ প্ৰিয় শিক্ষক?
হয় হয়, আছিলে আ-ছিলে। মোৰ ইংৰাজীৰ মাষ্টৰজন বহুত ভাল আছিল, তেওঁলোকে বহুত সুন্দৰকৈ বুজাই দিছিল আৰু ইমান, আ, আমাৰ ল'ৰা-ছোৱালীবোৰক বুজে সেহেতি মোৰ বহুত ভাল লাগিছিলে মোৰ ইংৰাজী মাছ
গুৰুত্ব দিয়ে ন?
উম, বহুত গুৰুত্ব দিয়ে।
মোৰ, মোৰ অ', তোমাৰ মোৰ ক্লাছৰ শিক্ষক বহুত সমৰ্থন কৰিছিল দেই, তেওঁও বহুত ভাল আছিলে।
অ', ভাল শিক্ষক এজন মানে ছাত্ৰৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পেলায়, হয়নে?
একদম সঁচা কথা দেই, তাহাতি মানে শিক্ষকৰ পৰাই এ জন ছাত্ৰই শিকে ন, ত' তেখেতসকলৰ ওপৰতে বহুত কথা নিৰ্ভৰ কৰে, তেখেতে কেনেকে শিকায় ছাত্ৰ-ছাত্ৰীসকলক।
উম, ঠিক কৈছা, তুমি চ বিদ্যালয়ত কেতিয়াবা এইবোৰ আ' যোনবোৰ আমাৰ হেৰি হয় অনুষ্ঠানবোৰ হয় সেইবোৰত ভাগ লোৱা নে?
অ', অ', অ', মই তোমাৰ এই অ' তোমাৰ কি বুলি কয় কুইজ হওঁক নাইবা পিচ নাইবা তোমাৰ এই ব্যায়াআমপূৰ্ণ যোনবোৰ স্পৰ্টচ সেইবোৰত ভাগ লৈছিলো।
অ' মই আকৌ আঁকি
তুমি
আকৌ মানে আমাৰ হেৰি মই আকৌ আঁকি ভাল পাওঁ যে সেইকাৰণে ড্ৰয়িং ড্ৰয়িঙত ন তাৰপিছত মই ডিবেট যোনটো হেৰি হয় ডিবেটতো ভাগ লওঁ তেনেকুৱা
অ' স্পৰ্টচ তাইৰ দিনবোৰ স্পৰ্টচ দেৰ মানে হয় হৈছিল নে তোমালোকৰ তাত?
অ' হৈছিলে হৈছিলে সেইবোৰ দিনবোৰ বহুত মজা আছিল দেই চবেই উৎ উচ্ছাহচাহেৰে ভাগ লৈছিলো আৰু সেই স্পৰ্টছ দে কাৰণে আমি গোটেই বছৰ আমি ৰখি থাকোঁ।
অ' আমিও বাট চাই থাকো একদম ভাল লাগে। আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও হয় আৰু চবে ভাগ ল'ব পাৰে কিবা কিবা কিবি উপহাৰো থাকে চবৰ কাৰণে নহয় জানো?
হয়, হয় একদম ঠিক কৈছা।
উম' আৰু তুমি অ' যেতিয়া এ তোমাৰ তিক ভিন ব্ৰেক হয় বন্ধু বোৰৰ লগত আ' খাবৰ ভাগ কৰি খোৱাতটো মনত আছে নে খোৱা খোৱা ভাগ কৰি খোৱা নে?
আহ একদম আমি সেই সৰু, সৰু মুহূৰ্তবোৰেই বুকুত আটাইতকৈ সুন্দৰ আমি সদায় আমি লগবোৰৰ লগত আমাৰ খোৱাবোৰ ভগাই লও আমি এনেকে ভগাইেই খাও।
অ' তাকেই এই পৰীক্ষাৰ আগতে তোমাৰ বহুত মানে টেনচন লাগিছিল না আগতে?
অ' বহুত লাগিছিল আকৌ কিন্তু পৰীক্ষা শেষ হলে চব তোমাৰ যিমান টেনচন সেইবোৰ চব দূৰ হৈ যায় তোমাৰ
একদম সঁচা কথা অ' আগতে পৰীক্ষা বুলিলে একদম ভয়ত কপি থাকো তাৰ পিছত যেতিয়া পৰীক্ষাৰ একদম অ' শেষ মুহূৰ্তত পাওগে আৰু একদম লাগি থাকে কেতিয়া শেষ হ'ব কেতিয়া শেষ হ'ব আৰু যেতিয়া শেষ ইমানেই ভাল লাগে তোমাৰ তোমাৰ এই তোমাৰ গৰমৰ দিনতটো যে বন্ধ নাপাও জানো? চুত ছুটি পাওন ত সেই ছুটিটোৰ বাবেই চবেই অপেক্ষা কৰি থাকিছিলে আৰু
হয়, হয় একদম ঠিক কৈছা দেই। ছুটি আহিলে ব বহুত আনন্দ লাগিছিল মনত ক'ত যাম, ক'ত নাযাম সেইবোৰহে ভাবি থাকোঁ।
একদম, এক্দম স্কুলৰ পিকনিকত যোৱাতো বহুত মজা আছিল নহয় জানো?
হয়, হয় বন্ধুবোৰৰ লগত বাছত যেতিয়া গান শুনো, গান গাই, গাই যাওঁ আৰু কথা পাতো এতিয়াও মনত আছে কিমান যে আনন্দ লাগিছিল।
সেই দিনবোৰ বেলেগে আছিল। নহয় জানো?
উম ঠিক কৈছা।
তুমি ভাবানে? বিদ্যালয় জীৱনৰ আটাইতকৈ মানে ভাল পৰাজয় মানে ভাল এটা অংশ জীৱনত।
উম, একদম মোৰ মতেও সেইটোৱেই হয়। কাৰণ সেই সময়ত আমি আমি বেছি আমি ভৱিষ্যত কথা বেছি চিন্তা নকৰি, আমি যোনটো আমাৰ প্ৰেজেণ্ট আমি সেইটোতে আমি কেনেকে আনন্দ হওঁ, কোন সৰু-সৰু কথা এতিয়া আমি যেনেকে আমি আনন্ পাওঁ, সেইখিনি মানে বহুত বেছি ভাল। আৰু সেইখিনি মানে সেইখিনিয়ে মানে আমাৰ মানে জীৱনটো মানে মানে আমাৰ বিদ্যালয়ৰ জীৱনবোৰৰ মানে স্মৃতিবোৰ। অঁ গঢ়ি তুলি, গঢ়ি তুলিছিলে।
তাকে তাকে স্কুলৰ আটাইত তকৈ সুন্দৰ অ' মানে তোমাৰ স্মৃতিটো কি?
মোৰ বাবে বন্ধুবোৰৰ লগত কটোৱা সময়টোৱেই চবত আটাইতকৈ সুন্দৰ। তোমাৰ?
উম, মোৰ বাবে সেই এনুৱেল ফাংচন আৰু স্পৰ্ট
অঁ। তুমি এনুৱেল ফাংচনত ভাগ লৈছিলে?
অ লৈছিলো লৈছিলো। তুমি তোমাকো সেইটোকে সুধিছো, তুমি লৈছিলা?
হা! অ' ময়ো লৈছিলো লৈছিলো। মই গান গাইছিলোঁ। গানত ভাগ লৈছিলোঁ। বহুত মজা লাগে।
অ' গান-নাচ ভাল পোৱা ন?
অ' ভাল পাওঁ, ভাল পাওঁ।
অ' মইয়ো আগতে অ' মোৰ বন্ধু বোৰৰ লগত এই গান গোৱাত ভাগ লৈছিলো, বহুত ভাল লাগিছিল দেই।
উম, ভাল লাগে আক বন্ধুবোৰৰ লগত গান গাই। আৰু যেতিয়া পুৰস্কাৰ পাওঁ তেতিয়া আৰু বেছি ভাল লাগে।
অ' একদম, একদম।
স্কুলৰ এচেম্বলিত বিদ্যালয় মানে আমাৰ যে এচেম্বলিবোৰ হয় ৰাতিপুৱা ৰাতি পুৱা সেইবোৰ মনত আছেনে?
হয় হয় আছে প্ৰতিদিন সকলো প্ৰাৰ্থনা কৰো। আমাৰ জাতীয় অ' যোনটো গান সেইটোও বাজে। আৰু কেতিয়াবা তোমাৰ প্ৰিন্সিপালৰ কথাও শুনিব পাওঁ ভালে লাগে।
হুম। এইবোৰ এতিয়াও মনত আছে এচেম্বলিৰ পিছত আমি যেতিয়া ক্লাছলৈ যাওঁ। সেইবোৰ মুহূৰ্তবোৰ এতিয়াও মোৰ মনত আছে।
অঁ তোমাৰ আটাইতকৈ ভাল লগা জেগাটো স্কুলত ক'ত আছিলে?
মোৰ লাইব্ৰেৰী। মই পঢ়ি পঢ়ি ভাল পাওঁ, সেইকাৰণে মই সদায়, যেতিয়াই ফ্ৰী টাইম পাওঁ মই লাইব্ৰেৰীত গৈ বুকচ এ কিতাপবোৰ বিচাৰি থাকোঁ, নতুন নতুন বিষয় বিষয়ৰ কিতাপখিনি। আৰু সেইখিনি পঢ়ি থাকো আ। তোমাৰ?
অঁ, মোৰ আকৌ এই খেল খেলা-ধূলা ফিল্ড খন হে। ফ্ৰী পিৰিয়ডত ফুটবল নাইবা ক্ৰিকেট খেলিছিলো যে।
অ। ডিচেছৰ সময়ত কেণ্টিনত বহুত ভিৰ হৈছিল ন?
অঁ, হয় হয়, আগতে চিংৰা পেটিছ আৰু এই ঠাণ্ডা তোমাৰ কলা নে কিনিবলে লাইন লাগি আছিল আকৌ।
বন্ধুবোৰৰ লগত খোৱাবোৰ একেলগতে খাই কেণ্টিনত বহুত মজা লাগিছিল।
অঁ, একদম একদম, সঁচা কথা।
তুমি হোমৱৰ্ক নিয়মীয়া ভাবে কৰিছিলানে?
অঁ, বেছিভাগ সময় কৰিছো কিন্তু কেতিয়াবা পাহৰি যাওঁ। তেতিয়া ভয় লাগে আৰু।
অঁ, মইও কেতিয়াবা একেবাৰে শেষ মুহুৰ্তলৈকে ৰখি থাকো হোমৱৰ্ক কৰিবলৈ।
অ'হ, এই পৰীক্ষাৰ আগতে ৰাতিলৈ পঢ়া মনত আছেনে?
হয় হয়, একদম একদম, কিমান যে ভয়তে পঢ়ি থাকো। কিন্তু মানে কিমান মানে ভয়তে থাকো যেতিয়ালৈকে একজাম দিওঁ। তাৰপিছত ৰিজাল্ট আহালেও ভয় লাগি থাকে, কিন্তু যেতিয়া ৰিজাল্টটো ভাল আহে তেতিয়া মানে ভাল লাগি যায় মনটো।
অঁ, একদম। এই স্কুলৰ তোমাৰ, স্কুলৰ মানে তোমাৰ শিক্ষক শিক অঁ, শিক্ষক কেৱল পঢ়া লিখা নহয় ডিচিপ্লিনো শিকাইছিল নহয় জানো।
হয় হয়, একদম ঠিক কৈছা। কেনেকে নিজৰ সময়টো মেনেজ কৰিব লাগে কেনেকে বেলেগক সন্মান দিব লাগে আৰু কেনেকে নিজৰ দায়িত্ব ত্ববোৰ শিকিব লাগে। বা দায়িত্ববোৰ পালন কৰিব লাগে সেইবোৰোক বহুত শিকাইছে।
উম, উম। আজি খুব ভাল লাগিল দেই তোমাৰ লগত, ইমান ভাল কথা এটা পাতি। বহুত আগৰ স্মৃতিবোৰ আকৌ মনত পৰি গ'ল।
উম, ঠিক কৈছা আজি ইমান দিনৰ পিছত এইবোৰ কথা পাতিলে মনটো ভাল লাগি যায়।
অঁ, একদম একদম, তাকেই। দিয়া, আকৌ কথা পাতিম আজিৰ কাৰণে বিদায়।
অঁ, ঠিক আছে দিয়া। আকৌ কথা পাতিম।
অঁ, দিয়া, বাই বাই।